হেল্ল'
হেল্ল' শুনিছেনে।
অ শুনিছো এতিয়া গানটো গওক। মই আছোঁ এনেই।
অ তাকে বোলো গান এটা শুনাবলৈ চেষ্টা কৰি আছিলো?
অ শুনাওকচোন গানটো আপোনাক গানটো শুনাকে ৰখি আছো মই।
অ অ
উম গ। বেগগান মিউজিক লাগিব নেকি।
উম ন নাগা মোৰ চৰাই চিৰিৰি থ যে তেওঁলোকে ভজকি দিব। এ ধৰচোন। উ
মম ঠিক আছে হেল্ল'
এই ধৰণী।
অ অ গাও ভালেই আছে।
উম তোমিটো দা আআআআআআ। বলক। সৰগৰ পৰা ত।
লে লাহে শ্ল' কে, মানে ইমান টানিব নালাগে আৰু গানবোৰক।
নামি আআআ। হে সেই জুনৰ এইটো উ
অ ঠিকে আছে অ। হ'ব দিয়ক আৰু নালাগে নেকি গৰম বেছি যে। হেল্ল'।
হয় হয়।
আৰু গাব নালাগে নেকি? হে গৰমটো মানে বেছি যে। শুনিছেনে?
হয় হয় মোৰ এই চৰাই চিৰিকট ৰখি আছে সি মোৰ গাম বুলি মই অকণমান খেদি পঠিয়াইছো তেওঁলোকক?
অ হেৰি তাকে হেৰি মানে অলপ প্ৰেকটিচ কৰি মেলি গাব বেলেগ এদিনা দিয়ক।
কি কৈছে আপুনি?
আ নহয় ঠিকে আছে সৰু চুৰ ভালে আছে মানে অকমান বেছি মানে হেৰি দীঘল হৈছে সুৰটো। সেইটো বেকেজ কৰিব ঠিক হব বাৰো।
কম আৰু মোৰ মানে সুৰ শুনিলে একদম জীৱ -জন্তু, চৰাই- চিৰিকটি চব আহি মোৰ ওচৰত ৰৈ যায় নহয়। হয় ন' পাইছ নাই? নিশ্চয়, নিশ্চয় কিমান ধুনীয়া
বাৰু আমাৰ ফালে কেতিয়াবা, হেৰি প্ৰগ্ৰেম, চগ্ৰেম থাকি থাকিলেও মাতিম বাৰু আহিব লগ কি? উম, ঠিক আছে হ'ব বাৰু। কি খালে?
অ'! মানে, মই এই বিলাকত প্ৰগ্ৰেম যাওঁ। হয়! কৰোঁ, কৰোঁ। একদম মোৰ প্ৰগ্ৰেম চাবচোন?
অঁ! প্ৰগ্ৰেম কৰে ন'? য'ত ত'ত কৰে নে, মানে, অকল নিজৰ মানে গাঁৱতে?
নাই, নাই, য'তে যলৈকে মাতে তলেকে যাওঁ মই। আৰু মানে, সেই ফেমাছগাৰ্ল মই এতিয়া বৰ্তমান।
অ'! অ'! ভাইৰেল ন'! ঠিকে আছে বাৰু। আগবাঢ়ি যাওঁক এনেকে গাঁৱত।
হয়, হয়। মোক মানে, এইবাৰ পা মাতিব তাত কিবা অনু জানানে, মই মানে ফ্ৰীকে কৰিলোঁ, ভাইৰেল যে। হয় -হয় সেইয়া মোৰ অহ সেই মানে চৰাই-চিৰিকটিবোৰ নোযোৱা হ'ল গান শুনিব লাগে। মই কৈছোঁ, পিছত গাম, তোমালোকে এতিয়া যোৱা। হয় নহয় বাৰু? কিমাননো গাম আৰু অ'! গান গাই, গাই, মই আমনি লাগি গৈছে।
হয়, হয়।
উম! অ'! আপুনি ঘৰতে আছেনে নে বাহিৰতে? কৰবাত
মই এতিয়া বাগানতে আছোঁ। মানে, পাচলি বাগান আৰু ফলৰ বাগানত। উম! তাতে বহি আছোঁ আৰু।
অ'! ইমান গৰম দিছে অ'! প্ৰভু। মোৰো মানে, গৰু ছাগলীবোৰ আহিছে আৰু বান্ধিব হৈছে।
হয়, বৰষুণ দিব লাগে বাৰু।
বৰষুণ দিব লাগে বাৰু আজি-কালি হয় এতিয়া।
তাকেহে কি হয়।
অহ
আপুনি বাৰু কবিতা গাই ভাল পায়নে?
কবিতা গাও মাজে -মাজে। আপুনি -আপুনি চাগে গায় ন আপুনি গাই চাগে?
হয় -হয় মোৰ কবিতাত আৰু কবিত- কবিতা আবৃত্তি কৰিবলৈ মোকে বিচাৰি আনে।
অহ - অহ আপুনি চব ফালৰ পৰাই আছে দেখোন গানো গাই ইমান ধুনীয়া। কবিতাও আবৃত্তি কৰে কবিতা শুনাব নেকি?
হয় -হয় ইদিচ হয়।
অহ, শুনাওকচুন।
ধৰণী তুমি সঁচাই এই ধৰণীৰ ধৰা তুমি কিয় বাৰু তোমালোকৰ ইমান অত্যাচাৰ
অহ ঠিকে আছে গাওক।
উম, কিয় বাৰু তোমালোকৰ ইমান অত্যাচাৰ সহ্য সহ্য কৰিও মই আছো জীয়া ধৰণী। হে আই ধৰিত্ৰী তোমাৰ বিননি শুনি ময়ো আহিছো ওচৰ তথাপি জি কৰিম ধৰিত্ৰী আই হয় কি কৰিম ধৰি এতিয়াই জীৱনৰ সকলো সুখ-দুখ দিলো মই ইয়াত ইয়াতে পেলাই ধৰিত্ৰী আই তুমি নপৰিবা
মেম লাহে- লাহে অকমান আপুনি ঠিকে আছে নহয়? ঠিকে আছে তেনেহলে আপুনি?
চকু পানী দুগালে বৈ বৈ হৈছে কি কৰিম মই।
দুখ নকৰিব আই। বহুত আপোনাক মই কি বুলি ক'ম মানে বুজাব নোৱাৰো আ আপোনাৰ কবিতা শুনি মানে মই মুগ্ধ হৈ গ'লো।
হয় -হয়। মই মানে সকলোতে পাৰো মই অভিনয়ো কৰিব জানো আৰু।
অহ - অহ সেইটো।
অভিনয়ত মানে মোক নকবই আও।
অহ বাৰু লগ পালে -লগ পালে চাম বাৰু আপোনাৰ অভিনয়।
অহ - অহ সেনো
আপোনাৰ গান কবিতা শুনি মানে মই গান কবিতা শুনি মই মুগ্ধ হৈ গলো মানে। মানে আপোনাৰ এক বুজাব নোৱাৰা অনুভৱ হৈছে মোৰ মানে।
হয় -হয় উম। মই মানে ধৰিত্ৰীৰ বিষয়ে কিমান কবিতা আবৃত্তি কৰিলো। মোৰ শিৰে- শিৰে ধৰিত্ৰীৰ এই গান
ভালে অহ
উম
অহ, তাৰপিছত আৰু গাওকচোন।
উম, আৰু অহ কি কৰিম মই মানে কবিতা এটা আবৃত্তি কৰিব লাগে ন'
অ
সংসাৰত কোনে দিলে মোক অশান্তিৰ জুই কুৰা জলি আছে জ্বলি আছে জ্বলি
জ্বলিব দিয়া।
হ'ব মেম, হ'ব মেম।
আপুনিও চাগে দুখ লাগি গৈছে ন?
মোৰ দুখ লাগি গৈছে মোৰ মেম মোৰ ৰ'ব নোৱাৰা হৈ গৈছো আও।
হয় হয় হয়। নিশ্চয় নিশ্চয় নিশ্চয় মোৰ কাৰণ মোৰ কবিতাৰ মানে প্ৰাণেই প্ৰাণেই জীব আছে। বুজিলে নহয় নিশ্চয় অন্তৰ চুঙি যোৱা কবিতা মোৰ।
অ' গম পাই আছোঁ।
হম।
উম বাৰু ভালে লাগিছে শুনি বাৰু আপোনাৰ গীত কবিতা শুনি মানে মই মুগ্ধ হৈ গৈছো মানে কি
হয় হয়।
অ' এনে ঘৰৰ মানুহবোৰে শুনে ন আপোনাৰ এই কবিতা আবৃত্তি এইবোৰ?
অ নিশ্চয় সকলোতে সোমাব।
অ' ঠিকে আছে দিয়ক এইবোৰ আগবাঢ় আহি যাওক আৰু। আগলৈ উম এনেদৰে আহে কৰি যাওক চেষ্টা কৰি যাওক। সফল হবই এদিন দিয়ক। উম, অ'। অ আপুনি কবিতা লিখে নেকি নিজেই?
হয় হয় নিশ্চয়।
অ, নিশ্চয় ন?
উম, এদিন মোৰ নিজৰ কবিতা শুনাম।
অহ আহ আপুনি নিজে কবিতা লিখে? আপোনাৰ কবিতা চবিতা কিতাপ আছে নেকি এনেকা আপুনি লিখা?
আছে, আছে।
অ', আছে ন? বাৰু পঢ়িম দিয়ক কেতিয়াবা।
আপুনি সকলোতে পাৰ্গত গান, নাচ, কবিতা আবৃত্তি মানে কি বুলি ক'ম ন আপোনাক।
ন
কি মই কেনেকুৱা
শুনিছেনে মেম? অ'।
আ, আ আ, আ।
অ' হেল্ল', মেম? হেল্ল'। মেম? মেম কাক মাতিছে? অ'
মানে মোৰ কোৱা নাযাই। আহ, আহ, আহ, আহ, আহ, আহ, আহ।
খাদ্য
অ, ঠিকে আছে। বাকী একো নকওঁ মানে আপোনাক আপোনাৰ কবিতা শুনি মানে মই মুগ্ধ হৈ গ'লো মানে কি ক'মনো আপোনাক কেনেকে বুজ একো ভাবি পোৱা নাই মানে।
আপুনি সচাইকৈ মহান মেম। শুনিছেনে?
বুজ
হেল্ল' হেল্ল'
হেল্ল', হয় নে মই এতিয়া তেওঁলোকক খাদ্য দিবলৈ আহিছোঁ তেতিয়া মোৰ লগতে।
অ অ, ঠিকে আছে বাৰু আপুনি আগবাঢ়ি যাওক আপোনাৰ লগতে আপোনাৰ কৰ্মবোৰো কৰি যাওক মানে কবিতাবোৰ এনেকে গাই যে।
মানে মোৰ পাচলি আৰু হয়, হয়। মানে কি ক'ম আৰু মই আৰু মানে চেষ্টা কৰি আছো, কিমান যে কবিতা লিখিছো আপোনোক এনেিন ইমানেই শুনা কবিতা, আপুনি কবিতা
আৰু শুনাব নিশ্চয় শুনিম। উম, মই আজি গম পাইছো আপোনাৰ কবিতা শুনিয়ে মানে মই মুগ্ধ হৈ গ ছো কেনেকে বুজা আপোনাক মানে।
তাকেইতো।
আপোনাৰ আজি এই দুই দুটি কবিতা শুনিয়ে মানে
হয়, মই মানে মোৰ আপোনাক আৰু মোৰ কবিতা শুনাব লগীয়া আছে কিন্তু, তেতিয়া মানে অলপ প্ৰব্লেম হয় ন সেই কাৰণে বেলেগ এদিন শুনাম আপোনাৰ গো মানে কবিতাকে শ আৰু গানো শুনাম। মোৰ যিবিলাক সুৰ আছে গানৰ সেই গানৰ সুৰবিলাক আপোনাকো শুনোৱাই নাই এতিয়ালৈকে। নাম্বাৰু
অঁ শুনিম শুনিম আপোনাৰ গানৰ সুৰ নিশ্চয় শুনিম আজি শুনিলো বাৰু আধাখিনি আৰু আৰু শুনিম।
উ বহুত ভাল লাগিছে শুনি মেকি মানে আৰু বহুত বেছি ভাল লাগিছে আৰু। আপোনাক নিশ্চয় মানে মই মাতিমেই হানডেত পাৰ্চেন মানে আমাৰ ইয়াত কিবা পাতিলে প্ৰগ্ৰেম পাতিলে আপোনাকে ফাৰচ মাতিম মই। বেলেগ নহলে আপুনি কবিতা দুটামানৰ আবৃত্তি কৰি দিলেও হ'ব। মানে আপোনাৰ কবিতা শুনি আমাৰ গাঁওৰ ৰাইজ সকলো মানে মুগ্ধ হৈ যাব।
অঁ হাঁ হাঁ কি কলে? কি কলে?? অঁ অঁ ত ময়ো এপাক ওলাই যা বুলি ভাবিছো মানে অলপ মৰনিং ৱাক কৰি আহো। আপুনি আহিবচোন পাৰিলে আমাৰ ঘৰৰ ফালে মানে আমাৰ হেৰি মায়ে মানে আপোনাক মাতিছিলে। শুনিছেনে! হেল্ল' আপোননোকো কোনোবা বাই মানে বায়েক এইজনী ঘৰলৈ যাবলৈ মাতিছিলে মায়ে আপুনি পাৰিলে আহিবচোন।
অঁ মানে ভইচটো ফাটি ফাটি আহিছে। অলপ হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। শুনিছেনে বাৰু? হেল্ল ',।
চন্দি বন্ধু তোৰ যাগে নে! মোৰ কবিতা চনত ৰাগি
অঁ।
ৰৈ ৰৈ যাগিছে উমম। উ উম উম উম উ
ভাল লাগিছে আপোনাৰ গীত মাত শুনি মানে।
এই ধৰণি তুমি এবাৰ বাহ্ এই পৃথিৱীত তুমিয়েই বতাহ আৰু বাতৰি আহিছোঁ জিয়াই বৰণি ভৰাই তুলা
ভাল লাগিছে, ভাল লাগিছে, দিয়ক শুনি ভাল লাগিছে, আৰু গাই থাকক।
কৃষ্ণ নাম হৰি কৃষ্ণ অঁহ। ফুল হৈ আছে উম,।
হেল্ল'। হেল্ল'।
দুেই গৈছো মানে।
হেল্ল। মে আপুনি ক'ত হেৰালে?
ৰেডি হৈ আছো।
অ', ৰেডি হৈছে ন? ইভিনিং ৱৰ্ক নে ৰানিং কৰিবলৈ যাব।
ইভিনিং ৱৰ্ক।
অ', ইভিন ঠিকে আছে বাৰু ওলাওক।
মানে আপোনাৰ কাৰণে হেৰি কোনবা ৰখি থাকিব পাৰে ইভিনিং ৱাক কৰিবলে। শুনিছেনে? হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' মেম। হেল্ল'। হেল্ল'। শুনিছে নে? স অ অ।
আহ হেল্ল' হেল্ল' আহ। মানে হেৰি অ মানে কাম এটা কৰিছিলো এতিয়া হাজৰি হৈছো একো মই বাহিৰৰে গলো।
অ ঠিক আছে বাৰু যাওক।
প ত বতিদন মাতি মাতি দি লৈছে ওখ যে। খে হেল্ল? হেল্ল' মে'ম? শুনি আছিলে, হেল্ল'? হয়'- হয়'- হয়। এতিয়া কওক আপোনাৰ মানে কেনেকুৱা লাগিল মোৰ লগত কথা পাতি?
ভাল লাগিলে, আপোনাৰ আপোনাৰ কথা পাতি আপোনালোকত বহুত ভাল লাগিলে আকৌ কেনেকে বুজাও নো মই। ভাবি পোৱা নাই, এনেকুৱা মানে আপোনাৰ নিচিনা মানে কবি মানে কবিতা গোৱা গান গোৱা এনেকুৱা ছিংগাৰৰ লগত কথা পাতিব পালে আৰু মানে এক মানে একো ভাষা নাই মানে।
অ'- অ'।
আগলৈ যাতে এনেকে কেতিয়াবা চাঞ্চ পাও আপোনাৰ লগত কথা পাতিবলে সেইটোয়ে আশা কৰো। তাৰাপা কি কলে? উম', আপোনাৰ মানে বহুত ভাল লাগিছে আপোনাৰ কবিতা গান এইবোৰ শুনি মানে সকলো মুগ্ধ হৈ গৈছে এতিয়ালৈকে চাওঁ কিমান মিনিট হল। চাল ন তাগুচিিন গল ন অ' হয় নেকি? অ', শুনি আছো অ'।
অ', মই মানে এতিয়া ইভিনিং ৱাক কৰি আছো।
ময়ো যাম আৰু এতিয়া মানে লাহে লাহে আপোনালৰ কথাটো পাতি লৈছো এতি অকমান। অ'। অ', সেইটোৱে।
অ', এতিয়া কওকচোন বাৰু মোৰ গান শুনি কেনেকুৱা পালে?
আপোনাৰ গান শুনি মই মানে বুজাব নোৱাৰো আপুনি ভালে হৈছে চব ঠিকে আছে মানে সৰুটো অকন অকণমান মানে অলপ কমাব আৰু ইমান দীঘলীয়া ন কৰিলো হয় বাৰু। মই প্ৰগেম কৰি থাকো। মই আমাৰ ইয়াৰ গো প্ৰগেম মোক-মোকে দিয়ে মইয়ে পাওঁ।
উম' হম।
আপোনাক ম মোৰ লগত গান গাব পাৰিব আমাৰ এফালে। অ' বুজি মই আপোনাৰ আজি গান শুনি মে মই গম পাইছো সেইকাৰণে মাতিম বুলি কৈছো আপুনি গান নহলেও ক এতিয়া দুটি মান হ'ব বাৰু
হয় হয় মোৰ কবিতাটোতো আৰু অ কবই নালাগে
অ', আপুনি নিজে লিখা কবিতা মানে এইবোৰ কবিতা শুনি মানে বহুত ভাল লাগিছে কৈছো নহয় মই।
হয়- হয়- হয় মোৰ কবিতা মোক কম আৰু নিজক তোৰ শুনি নিজে লাগিব নোৱাৰি।
কবিতা শুনি।
হয়- হয় আপুনিয়ে আহিব লাগিব আৰু। যে ৰাইজে বাৰু সদায়
তেতিতে আগলৈ শুনাই আ ভাবিম হয়।
হয়।
পি মই ইভিনিং ৱক।
হেল্ল'? তাকে ময়ো যাম বুলি ভাবিছো কিন্তু এইটো হেৰি মানে এইটো কাটিব পৰা নাই নহয় এতিয়া।
উম লাগি থাকক দিয়ক উম। মই এতিয়া মানে এঠাইতে আহিলো নহয় পাইছো পাইছো উম হ'ব দিয়ক মমিতা
হেল্ল' নাকতি
হেল্ল'
হেল্ল'
নাকা দিব বোলো অহ অ উলিয়া হব এতি উলিয়া উঠিছে এনেক অ
হয় এক একোকোৱা নাই
কিবা এতিয়া যাম ৰ
অ
ধলে যাম মই নাযাম বুলি কৈছ ন মোৰ বহুত
ইমান গৰম পৰিছে
না দুজনী যা মাৰি
এ মই হে এ আছো গমকালে হৈ ওলোৱা নাই অ ননোই লাবোমন্ান হিছিল কাম সে ত ন ত মাৰেটো আমাৰ কে দ লাইাগ চু ম কাম লাগ ে ন
চ
ব লাগিব ৰাতিপুৱা পাঁচটান ল যাবা বা চাৰে চাৰিে ৰুবতো ভাল নটান বজ ৰ গ উ ধামো সোমাই অ ম ব ভাতল কিমানাই অ ভালেছে এই কালদিি অ ব্ত কি হৈছে কালো বালিতকৈও বেছি কি ভালছে বাপ মে তাৰপ সেই নহ মই আহি কৰিব দেওবাৰলৈ কৰ্মশালা আছে নে কীৰ্তন পাঠৰ উ কঠালি পাহাৰ অ হজ চাৰ উম বাপুী খ চি্পিাই তোমাৰ তাই উল যা ল তাৰপা বকদো লৈ যাব পাৰি উম অ তহঁতে যোৱাটো সিদ্ধান্ত দিলেহে সিহতক কব পাৰিম৷ অ, ই যদি যাম বুলি চলে মই সেই অইল টো নখয় মোৰ নোোৱা হবলগীয়া হৈছে এ নোোৱা হব অ তাকেহে বোে ন কানে ব এেো